আৰু অ, কোৱা?
অ, কোৱা?
হেল্ল', এ এনেই নদী পাৰত বহি আছো। তুমি?
অ, মই ঘৰত বহি আছো - অ, মই ঘৰত বহি আছো।
আথ্থা ঠিকে আছে। খবৰ ভালেই। তোমাৰ?
ভালেই। বাত খালা?
নাই নাই ভাত দেৰি আছে তেতিয়া বৰ্তমান ওলাই আছো অলপ দেৰিকে খাম। বেয়া
কি কৰি আছা এতিয়া তুমি?
এতিয়া ঘৰত এনেই আছো আৰু একো কৰা নাই ভালছোহে কিবা এটা কৰিব লাগে বুলি কি কৰিম তাকে ভাবিয়েই পোৱা নাই। তুমি কিবা কৰি আছা নিকি?
মই ভাবি আছ ছো দি ফাৰমা কৰিম মই মানে এইবাৰ হাই ছেকেণ্ডাৰী দিলো।
উম উম তাৰপিছত
এতিয়া ডি ফাৰ্মা কৰিম এতিয়া ফিজটো মানে তোমাৰ অভাৰ পৰি যায় সেইকাৰণে মই ভাবি আছো গভাৰমেন্টত পাম নে নাপাও এইটোয়ে মানে
উম তাৰপিছত এণ্টাৰ ৰিজাল্ট?
ৰিজাল্টটো অহা নাই এইটোয়ে ৰিজাল্টটোৰ কাৰণে বহি আছো ৰিজাল্টটো আহিলে এতিয়া এডমিশন তো লম এতি কি হয় ৰিজাল্ট কি?
ডি ফাৰ্মাটো কিহৰ মেডিকেলৰ নেকি?
অ অ এইটো তোমাৰ ডি ফাৰ্মা ফাৰ্মেচি বুলি
উম, উম, উম এহ তুমি নিজৰ ফাঁচী এখন দিব পাৰিবা।
অ সেইটো এতিয়া মই ভাবি আছোঁ, তেজপুৰত আছে। গভাৰমেণ্ট আছে গভাৰমেণ্টত‌ কৰিব
বুইছা।
তোৰ পৰা লোৱা আছে, এইফালে মাতে অহা নাই ইয়াৰ, হেল্ল।
অহ মই শুনি পাই আছো। মই কৈ আছো যে মই
পাম নে নাপাওঁ এতিয়া নাপালে তো প্ৰাইভেট কৰিব লাগে, প্ৰাইভেট ফিজ বেছি। সেইটোয়ে ভাবি আছোঁ। কৰিম মানে তেজপুৰত কৰিম নে বেংগলৰত কৰিম এইটো ভাবি আছোঁ।
অ যতেই সুবিধা হয়, তাতে লৈ লোৱা বুজিছা, মানে যোনখন তোমাৰ চাৰ্টিফিকেটটো দুইখন মানে চৰকাৰীটো বেছি কামত দিব নে প্ৰাইভেতটো বেছি কামত দিব?
কামত তোমাৰ এক এ চৰকাৰীটো অলপ বেছি হয়, কামত দিয়ে, হলেও চৰকাৰীটো পাম নে নাপাওঁ পাৰ্চেন্টেজটো কিমান আহে, সেইটোৱেই।
অহ
এতিয়া ভাবি আছো যদি পাৰ্চেন্টিজটো কম আহে, তেনেহলে ঘৰৰ মই গৈ আছোঁ তেজপুৰত কৰিম, ঘৰত কৈ আছে যে বেংগলোৰত কৰা গৈ, বেংগলোৰত ফীজটো কম আৰু তেজপুৰত ফিজটো বেছি সেইকাৰণে কৈ আছে বেংগলৰত কৰিব কাৰণে।
আচ্ছা তেজপুৰৰ ফিজটো কিমান?
তেজপুৰত তুমি যদি দুই বছৰৰ কৰ্চ হয় ডি ফাৰ্মা তুমি যদি কৰা প্ৰায় পাঁচ লাখ মান যাবগৈ।
সেই বহুত গৈ আছে।
সেইটোৱেই দুই বছৰত পাঁচ লাখ।
কিন্তু ফাৰ্মাচীত তোমাৰ টকা আছে কিন্তু
টকা আছে হলেও যদি তুমি বেংগলোৰত কৰিব পাৰা তাত তাত তোমাৰ প্ৰায় তিনি লাখ মানত হইব।
সেইকাৰণে কৈ আছিলোঁ, মই কৈ আছিলোঁ যে ওচৰতে কৰিম ঘৰৰ ওচৰত।
সেই পঢ়ি, মানে থাকি পঢ়াটো মানে দূৰত গৈ দূৰত পঢ়া শুনা অলপ দিগদাৰো হয় মানে, অকলশৰীয়া হৈ যায় নহ আৰু লগৰ চগৰো নাই নহ এতিয়া।
অহ। হয়।
সেইটোৱে চাইলবা তোমাৰ কত ভাল লাগে কত লব পাৰা।
সেইটো এতিয়া ৰিজাল্টটো আহিলে কি হয়, চাইলও তুমি কি কৰি আছা?
তাতে আছিলা নে কত আছিলা? মইতো মই এতিয়া আই তি আই কাৰণে মাথা
এণ্ট্ৰেছ একজাম একমাহ হৈ গ'ল এতিয়া
অ ঠিকেই আছে। মই মানে এণ্ট্ৰেন্স একজামটো দিছো। একমাহ হৈ গল, এতিয়াও ৰিজাল্ট একো খবৰেই নাই।
অহ।
আই টি আই তুমি কৰিবা।
উম। তাকে মাথা মাৰি আছোঁ ৰখা এতিয়া লিষ্টখন ওলাবহে ওঠৰ তাৰিখ মানে।
কিহৰ ওপৰত?
মই অট'মোবাইল।
অটোমোবাইল অঁ সেইটো ভাল হয়। কেইবছৰ কৰ্চ এইটো?
এইটো দুবছৰিয়া আছে একবছৰিয়া আছে মই দুবছৰিয়াটো কৰিম মানে।
উম উম।
বস্তুটো ভালকে শিকি ললে মানে বেছি ভাল হয় না।
অঁ, অঁ, অঁ, তাত কিমান ফিজ কিমান দুই বছৰত কিমান যাব?
পোন্ধ বছৰত তোমাৰ এতিয়া প্ৰায় ভেট কে ললে মই পোন্ধৰশকে দিব লাগে আও, যদি মই ডাইৰেক্ট চৰকাৰি লব যাওঁ তাৰ তেত্ৰিছ হাজাৰ টকা পৰিব।
তাত তোমাৰ কোৱালিফিকেশ্যন মানে কিমান ডিগ্ৰীটো কি ক' পৰা লাগে মানে হাইাৰেকেণ্ডাৰী পাছ মেট্ৰিক পাছ হলেই হল নেকি? হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল।
অঁ অঁ শুনি পাইছো কোৱা।
অ এতিয়া কোৱা।
মই কৈ আছো যে তুমি যে একজাম- আই টি আই কৰিবা, তাত তোমাৰ- ডিগ্ৰীটো কি কিমান লাগে মানে হাই ছেকেণ্ডৰী পাছ মেট্ৰিক পাছ
নাই মেট্ৰিক পছৰ হে চাই তোমাৰ দিগ্ৰী তোমাৰ ছেকেডয়াৰ এইবিলাক নালাগে মানে ডিগ্ৰী একো দৰকাৰেই নাই।
অ মেট্ৰিক পাছ হ'লেই হ'ল।
উম মেট্ৰিক পাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগে বাকী একো নালাগে।
তুমি গভাৰমেন্টত পাব হ'লে তোমাৰ পাৰ্চেন্টেজ ভাল হ'ব লাগিব হা।
অ গভমেণ্টত তোমাৰ লাগিব তোমাৰ হেৰি লাগিব ছিক্সটি আপ লাগিব।
উম।
তুমি কি কৰিবা ভাবিছা গভৰ্মেণ্টত নে প্ৰাইভেটত?
মই দুই তাতে কৰিছিলো মই প্ৰাইভেটত গলেতো মোৰ আজি গলে আজিয়ে হৈছে আৰু। চৰকাৰী টো কাৰণে মই ৰখি আছো মই মানে এতিয়া মই মানে।
ঠিকেই আছে সেইটোৱে কৰা।
তাকে ভাবিছো এতিয়া কি হয় নামটো ওলাবও লাগিব, নহয় লিষ্টৰ এতিয়া মানে ধৰা এবাৰ- পোৱালীৰ সংখ্যাটো বেছি মানে ষ্টুডেণ্ট বহুত আছে আৰু পাৰ্চেন্টেজ ধৰা এতিয়া ছেভেনটি ওপৰৰ খিনিহে আছে মানে।
সেইটোৱে ইয়াত মানে ভাগ্য, কি হয় জানো।
উম কিন্তু যদি তুমি তলে তলে পইচা খাব পা তেনেহলে এডমিচন পাই যাবা।
অ অ অ এতিয়া তুমি প্ৰাইভেটত কৰিলে কিমান যাব দুই বছৰত?
দুবছৰ তোমাৰ পোন্ধৰশকে ধৰা পোন্ধৰশকে যাব মাহে মাহে আৰু বাৰ হাজাৰ এডমিশন ফিজ।
অঁ
মানে তোমাৰ এইফালে বাৰ হা- হয় চৌবিশ হাজাৰ যাব আৰু এইফালে- উম পাঁচ হাজাৰ পাঁচ হাজাৰ দচ হাজাৰ, দচ- আৰু চৌবিশ আৰু বাৰ হাজাৰ মানে থাৰ্তি চিক্স যাব।
অঁ থাৰ্টি ছিক্স। দুই বছৰত অঁ পঞ্চাছ হাজাৰ ধৰিব অহঁ। পিছত তুমি এইটো চাৰ্টিফিকেট পাই যাবা তাৰ পৰা।
দি দিম।
ঠিকেই আছে এইটোই কৰা।
হ'ব ধৰা মই ডিলাই -চিলাই ভাল মানে ধৰা ডিলাই- চিলাই গাড়ী- চাড়ী তেনেকুৱাত কাম পাই যাম আৰু।
অ, ফিউচাৰ ছেট হৈ যাব।
অ, অটো মোবাইলটো লৈছো কিয় তাত মানে তোমাৰ ধৰা কামটো মানে কিবা এটা ভাল লাগে বুইচা নাই মেকানিক হিচাপ হে সেইটো কৰিলে তুমি চিভিল ইঞ্জিনিয়াৰিং চাৰ্টিফিকেটো পাই যাবা।
অ',
উম, সেইটোত দৰমহা ধৰা হায়েজ তোমাৰ দুই আঢ়ৈ লাখ আছে।
চৰকাৰী?
হেল্ল', চৰকাৰী বুলি নহয় এতিয়া তুমি ধৰা ভাল দি কিবা এটা দিলাই চিলাই কাম পাই যাবা না তেনেহ'লে তোমাৰ তাত বহুত পইচা আছে। মাহে -মাহে ধৰা তোমাৰ ষ্টাৰ্টিংটো ধৰা তোমাৰ ষ্টাৰ্টিঙে হ অটো মোবাইলৰ ত্ৰিশ বা চ চল্লিছৰ পা দৰমহা।
অ, এ মইও ভাবি আছো কৰিম জানো হা? এতিয়া মই ল'ব হলে কি- কি লাগিব মোৰ হা?
কোৱা মেট্ৰিক পাছ চাৰটিফিকেটখন মেট্ৰিক পাছ চাৰটিফিকেট লৈ তুমি এপ্লাই কৰিলেই হ'ল বা জব প্ৰাইভেটত যদি ল'ম বুলি ভাব তেন্তে তেজপুৰত লৈ ল'ব পাৰে বলা লোৱা যদি?
মোৰ যে পাৰ্চেণ্টিজ ছিক্সটি টু মেট্ৰিকত হৈ যাব?
অ, আৰামত তুমি প্ৰাইভেটত লৈ লোৱা নহ'লে মোৰ লগতে?
তুমি প্ৰাইভেট এটো ক'ত মানে জগাটো ক'ত লৈ আছা?
কেতে -কেতেকী বাই মানে তাৰ টিচাৰটো মোৰ লগৰ হয় মানে।
অ, তেনেহ'লেতো সুবিধা হ'ব আৰু।
সেইটোৱে- সেইটোৱে তাকে কৈছো মই সেয়ে ফোন কৰি আছে মোকছে তাই আহিলে হ'ল এইকেইদিনৰ ভিতৰতে মই কৰাই দিম মানে।
অ, তুমিটো খবৰ ল'বা এতিয়া মইও ভাবি আছো ঘৰত গৈ আজি এইটো ডিচকাচ কৰি তে তোমাক মই খবৰটো জনাম।
আ, সুধি ল'বা যদি লোৱা তেন্তে মোৰ লগতে যাব পাৰিবা একেলগে ক্লাছত যাব পাৰিম আমাৰ ইয়াৰ পা।
অ, দুই বছৰত ফিফটি পঞ্চাছ যাব।
দুবছৰ ফিফটি পঞ্চাশ যাব মাহে- মাহে মই তোমাৰ পোন্ধৰশকে দিব লাগে আৰু এডমিছ চন ফিছ বাৰ হাজাই।
মই ভাবি আছিলোঁ যে ডি ফাৰ্মা কৰি ম ডি ফাৰ্মাত মানে ইমান পইচা যায় প্ৰাইভেটত সেইটোই মানে এতিয়া তুমি কৈছা আই টি আই অট সেইটো আহ?
ৰৈ ল'লে ল'ব পা এতিয়া সেইটো মানে লাইনটো বেয়া নহয় বুইছা?
সেইটো লাইনটো বেয়া নহয় গম পাইছোঁ কোন তথাপি পইচাটো মানে একেবাৰত ইমান কেইটা লেফিউৰি পইচাৰো কথা আহে ন'।
উম, কিন্তু তুমি ডি ফাৰ্ম কৰিবলৈ তোমাৰ তাৰ তোমাৰ মান অকল।
অ',
হেল্ল', এতিয়া তুমি দি ফাৰ্মা কৰিব গ'লে তোমাক তিন লাখ যাব। ঠিক আছে তাৰপিছত তুমি আই টি আই কৰিব গ'লে তোমাৰ তাত ফিফটি যাব
থাৰটি পাৰ্চেন্ত অ।
তুমি ভাবি লোৱা তুমি কি কোৱা?
ডি ফাৰ্মা বিলাকত সেইটো ওচৰৰ ফালে কৰি ললে হয় এইটো বেংগলোৰত বহুত-
বহুত দূৰ হৈ যায়।
উম হয়তো আই টি মস্ত
তেজপুৰ যোনটোত আছে তাত যদি ল'ব খোজো তাত পাঁচ লাখৰ ওপৰত যাবগৈ। দুই বছৰত প্ৰাইভেটত।
অ চাই লোৱা তুমি কত লোৱা এতিয়া ডিভামা কৰা নে আই টি আই কৰা।
অঁ সেইটোৱে আজি গৈ মই তোমাক পিছত খবৰটো জনাম। এতিয়া কোৱা আজি বৰষুণ পৰিছিল নেকি তোমাৰ ফালে?
বৰষুণ তোমাৰ ৰাতিপুৱা দিছিলে এতিয়া নাই বাৰু এতিয়া বতৰটো চাফাই দেখি আছো ডাৱৰ চাৱৰ নাই। হ'লেও ৰাতিৰ কথা ক'ব নোৱাৰি নহয়। ঈশ্বৰৰ মহিমা কোন সময়ত বৰষুণ দি দিয়ে।
অঁ তোমাৰ ফালে পথাৰত কি মাছ আহে ওলাইছে নেকি?
মাছতো আহিছে এইবাৰ ধৰিবহে পৰা নাই। পানীটো মানে এতিয়া বেছি, পানীটো কমালেহে ৰখি আছো।
অঁ ৰ'দ দিলে পানীটো কমি যাব।
অঁ ৰদটো ওলাই অলপ সময় আকৌ ৰাতিলে বৰষুণটো দি থৈ দিয়ে নহয়। আকৌ সেইটো কাৰণে-
পানী বাঢ়িছে বৰশী দি মাৰিব পাৰা তো।
বৰশী দি মানে এ পথাৰত বহুত ৰ'দ নাই এই ৰ'দত মাৰিব নোৱাৰি
অঁ সেইটোৱেই।
এ তুমি ৰ'দত ৰখি ৰখিম মাছ মাৰিব গ'লে নিজৰ দেহাটোয়ে ব-ৰ শেষ - শেষ হবই নে?
অ! আমাৰ ফালেও ৰাতিপু, হা?
অ, কোৱা। কি কৈ আছিলা?
আমাৰ ফালেও মানে ৰাতিপুৱা অলপ বৰষুণ আহিছিলে মই ভাবিছো পথাৰত পানী হৈছে চাগে।
উম ত মাছ মাৰিব গৈছিলা নেকি?
মাছ মাৰিবলৈ গৈছিলোঁ পিছত চাওঁ মানে- পানীটো যোনটো আছিলে তাত।
উম।
মানে পথাৰত হাল বোৱাই দিছে পানী। তিয়া মাছ মানে মাৰিব পৰা নাই আহি গৈছিলোঁ।
উম ঠিকেই আছে।
আমাৰ ফালে, হা কি কৈছা?
ঘূৰিব যোৱা নাই নেকি এতিয়া?
নাই ঘূৰিব যোৱা নাই। এনেই বহি আছো এ এনট্ৰেছ এক্সামৰ ৰিজাল্টটো পাবৰ কাৰণে। এতিয়া একমাহ হৈ গ'ল ৰিজাল্ট দিয়া নাই এতিয়াও, ভাবি আছো কি কৰিম কি নকৰিম।
কিয় ৰিজালৰ ডেট দিয়া নাই নিকি
ৰিজাল একমাহ হৈ গ'ল এতিয়াও দিয়া নাই কি জানো হ'ল।